হেল্ল' শুনিছা?
অ' তুমি শুনিছা নে নাই?
এতিয়া কোৱা।
অ' কাম বন কৰি আজৰি হ'লা?
উম। এয়া কাম বন কৰি আজৰি হৈ আকৌ সেই ফুলখিনিত পানী দিলোঁ, এইকেইদিন ৰ'দ যে। গোটেই শুকাই গৈছে ফুলখিনি।
ইমান সোনকালে পানী দিলা ৰ'দৰ তাপতেই?
এ, এতিয়াই দি দিলোঁ দিয়া। তোমালোকৰ ফালে বতৰ কেনে
বতৰ কেনেকুৱা? এ বহুত, ৰ'দ।
আমাৰ এইফালে চোন গোজনি দুটামান মাৰিছে।
অ', অকনমান ধৰিছে বৰষুণ।
অ'।
কি হয় দিলেই হয় আও। দিলে ভাল হ'ব।
ভাল হব অ'। তোমালোক কি ওলাইছা যাবলে?
অ', এই যাবলে ওলাই আছোঁ। ৰেডি হৈছোঁ আৰু।
তাৰ আগতে বোলো, অ', কাইলে ৰাতিপুৱা সোনকালে আহিম। যি ৰ'দ নহ'লে।
সে
দেইলৈকে কি থাকিবা।
উম।
এই ৰ'দখনত।
তোমালোকৰ লাহৰি ঘাটত, মৈৰাবাৰী পাৰ হৈ যাবগে লাগে ন?
এই লাহৈঘাটত নাওঁ নহয়।
মৰিগাঁও এতিয়া ক'ত যাবানো?
মৰিগাঁও যাম মৰিগাঁও।
অ', তোমালোকে এই মৰিগাঁৱলে আহিলা এতিয়া।
অ'
অ'।
অ', লাহৰীঘাট ঘাট যাব নালাগে নহয়।
অ'।
মৰিগাঁৱত আহি পেলাই
অ'।
ব'হাগৰ অ', নাই। তাপা আহিলে ব'হাগতে, আছে তাতো ঘৰ আছে। অহা যোৱা কৰি থাকে আৰু। দুদিনমান থাকে, তাত থাকে মানে বস্ত চো গোটেই এইবিলাক অনা নাই যে, কিছুমান আছে।
অ', অ', অ'।
আকৌ তাতো গৈয়ে থাকিব লগা হয় ন, মাজে মাজে।
অ'।
সে অহা যোৱা হৈ থাকে আও। ইয়াত যদি দুদিন থাকে, তাত এদিন থাকে তেনেকে।
অ'।
ছাহ তাহ খালান নাই?
নাই ছাহ দেৰিকে খাম অকণ। আজিৰপা গৈ ল'ৰাটো টিউচন আহিব।
অ', অ', অ', উম।
অ'।
সেই হাবি বঙাবাৰী হৈও সেফালেও যাব পাৰে।
তা মৰিগাঁও চমু হয়।
উ বেছিলো নহয়
আমাৰ আকৌ এই বৌ এজনী ঘৰ মৰিগাঁও দণ্ডুৱাত
অ
দণ্ডুৱাখন ম মৰিগাঁৱতে নহয় জানো
অ আমি এতিয়া দণ্ডুৱা পাৰ হৈ বলে যাব লাগিব
অ
বৰষুণে আহে নেকি অ বৰষুণেহে ধৰিছেচোন
সহজে নাহে
এই এতিয়া নপৰিলেও নাই ৰাতি পৰিলেও
এতিয়া যে তোমালোক যাবলৈ ওলাইছা তোমালোকৰ হাঁহ মুৰ্গী খিনি কি কৰিবা
হাঁহ মুৰ্গী চাব ব নহয় ভাইটি হটে
অ ঘৰত কোনোবা বেলেগ মানুহ থাকিবহি
ঘৰ ওচৰতে নহয় জানো ৰা ইটোপাৰ সিটোৰ পৰা সিহঁতে চাই থাকিব আৰু মাজে মাজে আহি
অ
বেছি দুৰ নহয় আও
অ
পা হ'লে
অ তোমালোকৰ শিলিখাজোপা আছে নে নাই অ অ
এইবাৰ স্কুল নোযোৱা কাৰণে নাপালাও
অ
ই ইমান মানুহে বুটলি বুটলি লৈ যায়।
অ
ৰাতিপুৱা শুই উঠি শিলিখা ভাগতেই নাপাওঁ।
চবে বোটলে ৰাস্তাতে হ'ল যে
ৰাস্তাতে হ'ল যে ৰাস্তাত থ বা এইবাৰ কিমান শিলিখা লাগিছিলে।
অ
ৰাতিপুৱা শুই উঠাৰ পৰা একেবাৰে ৰাস্তাৰ ফালে যোৱা যোনে যায় মানে
তলিনে
চবেই বুটলে সোনকালে উঠা মানুহে পলিথিন লৈ-লৈ আহে।
অ আমাৰ আকৌ এই মাৰ ঘৰত এজোপা আছিলে। সেইজোপা মায়ে সেই শুকুৱাই পেলাই কেইটামান দিছিলে।
অ
উুখান শিলিখা খাবলৈ মন যায় নহয় কেতিয়াবা
অ, এই জ্বৰ চ্বৰ উঠিলে শিলি শুকান শিলিখা খাব লাগে। তেতিয়া মুখৰ হেৰিটোও ভাল হৈ থাকে। কিছু ন মুখৰ ৰুচি নাইকিয়া হৈ যায় যে
হৈ যায় অ
যেতিয়া শুকান শিলিখাটো খালে মানে ভাল আৰু
অ
হে হয় মুখৰ এ কে জ্বৰ মুখত তিতা-তিতা সেই এটা নাহে জানো?
আহে-আহে
অ হেই তেতিয়া শুকান শিলিখাটো খাব লাগে আমলখি শুকান শিলিখা এ-এতিয়া কৈছোঁহে সেইখিনি সময়ত মনতে নপৰেচোন
মনতে নপৰে অ'
কি খালে ভাল হ'ব
উম।
টো ঠাণ্ডা নাহে
নাহেই
কি খাম? কি কৰিম? ক'ৰ জ্বলা টেঙা সেইসোপাহে বিচাৰি ফুৰ খাবলে মন নাযায়।
কি খালে মুখখন ভাল লাগিব, সেইটো লাগি থাকে মন
অ'।
বৰষুণ এজাক পৰিলেই ভাল হয় আৰু
তাকে পৰিব লাগে আৰু
চাহ অকণ বনাই খাই কৰি লওঁ।
অ', কালিৰ ভিতৰতে একে বৰ বৰ ঘামচি উঠিল ঔ।
উ, মোৰ ডিঙিৰ অৱস্থা নাই। ডিঙি, মুখ, পিঠি কালি দিনটো বেছি গৰম আছিলে গোপগুপীয়া
কালিলেকে নাই ৰাতিৰ ভিতৰত একেবাৰে ঘামচি হৈ গ'ল
অ', মোৰ ডিঙিত ৰাতিহে ওলাইছে ডাঙৰ ডাঙৰকে লতুপা লতুবি ডিঙিত পিঠিত এই ভৰি আঙুলি মূৰত ভৰি যে আঙুলি মূৰবিলাকত ওলাইছেগৈ।
হে, ঘামুচি, তাকেইেতো। উম
তালৈকে ওলাইছেগৈ।
এ নখ চুকুৱাই ধৰা কিবা জানা নেকি অ', ঔষধ পাতি? উম।
জেতুকা দিয়া সেইটোৱে মসে কৰাহে দিব লাগে কাৰ হৈছে?
অ', এ মোৰ বুঢ়া আঙুলি বুঢ়া আঙুলিটো হৈছে ঔ।
অ', জেতুকা দি দিয়া ঘৰতেচোন জেতুকা আছেই।
তাকে দিব লাগিব।
পিচি পেলাই।
সৰহকে দি থৈ দিবা দুদিন তিনদিনমান একেলগে হা?
আৰু বেলেগ একো দিব নালাগে নহয়। উম।
জেতুকা দিলেই হৈ যাব।
অ', দিব লাগিব তেন্তে।
অ', জেতুকাটোৱে ভাল। নখ চকোৱা হ'লে। এ-আমাৰ মোৰো হৈ থাকে তেনেকে কিন্তু মই একো নিদিওঁৱে।
উম।
জেতুকা পিচি থাকিবলৈ হেৰি লাগে
দিম বুলি ভাবো কিন্তু সেই দিয়া সময়ত খিনি এলাহ লাগেগে আৰু মানে তেনেকেই থাকি যায়।
আহ তেনেকেই থাকি যায় আগত।
উম।
হেৰি নহয় যে সময়ত।
আহ। তোমাৰ লগত ডাঙৰ ভাই অ', তোমাৰ লগৰ ডাঙৰ ভাইটি এটা আছিলে নহয় বিয়া পাতিলে?
নাই নাই পতা নাই।
এ বিয়া এখন আহি আছে আৰু অ'। উম, এই ঘৰত বিয়া বাৰু বিলাক হ'লে ভাল লাগে। আহ।
ভালো লাগে হুলস্থুলও হয় কাম
অ', নহয়। বিয়াবিলাক সদায় ঠাণ্ডা দিনত পাতিব লাগে বুজিছানে। এই আহিন কাতি আঘোণ মহীয়া
অ', আহিন কাতি আঘোণ মানতে আঘোণত পাতিলে বেছি ভাল হয়।
বেছি ভাল হয় অ'।
গৰমো নাই ঠাণ্ডাও নাই।
ভাল লাগে সেইকেইটা দিনত।
ভাল লাগে সেইকেইটা দিনে থাকিও ভাল লাগে হয়নে।
ভাল লাগে মই বৰ ভাল পাওঁ সেইকেইটা দিন অ'।
ঠাণ্ডা দিন কেইটাও ভাল।
ভাল। তুমি সৰহকে কাপোৰ কপা পিন্ধিে কাম কৰি থাকা আৰু।
আহ বেছি ঠাণ্ডা লাগিছে জুই অকণ পোৱাই থকা। সেইটোৱে ভাল।
সেইটোৱে ভাল অ'।
এই গৰমত না কাপোৰ লগাব পাৰে গাত। নে কিবা কেনেকুৱাও গৈছে আৰু দিন। কালি দিনটো আজি অকণ বতাহৰ কাৰণে তথাপিও ভালেই এতিয়া আকৌ ৰ'দটো অকণ জুোপ হৈছে বাৰু। অ', সেইটো এতিয়াহে মাৰিছে।
অ', এতিয়াহে মাৰিছে আজিকালি মানে প্ৰকৃতিয়ও মানে সেইবিলাক চব সলনি
ৰূপ সলাই দিছে আৰু। জেঠৰ বাৰটা খৰ আহ-আহাৰ আহাৰ আহাৰ মাহ নহয় জানো এইটো জেঠ আহাৰ অ'। এতিয়া মাৰিছে আৰু সেইটো।
এতিয়া মাৰিছে এনে শাওনত বৰষুণ হ'ব বুজিছা।
উম।
এতিয়া বৰষুণৰ কাৰণে খেতি পথাৰ কৰিবই পৰা নাই মানুহে।
আগতে হেৰিতে সাঠৰ এই সাঠৰ চোৱা সাঠ লাগে যেতিয়া। তেতিয়া হেৰি হয় বৰষুণৰো ঘন হয় বেছি। এবাৰনো কি আৰু কিনি কিনিক কিনিক কিন কিনকে অকণ অকণ পৰিলে আৰু নাইয়ে।
নাইয়ে।
চব ওল্টা হৈ গৈছে দেশবিলাক ওল্টা হৈ গৈছে।
ফলটা হৈ গৈছে ইহঁতৰ যেতিয়া স্কুল বহিব তেতিয়া আকৌ বৰষুণ হলেহে হ'ব ভাল।
আহ তেতিয়া বৰষুণ হ'ব চাবাচোন। স্কুল বঢ়াও আৰম্ভ হ'ব।
ইয়াৰ আগৰ বছৰ কিন্তু গৰম বন্ধ গোটেই মাহটোৰ বৰষুণতে গ'ল।
অ', যোৱা বছৰ গোটেই বৰষুণ বৰষুণেই পাৰ হ'ল। স্কুলো বহিছে ৰ'দো আৰম্ভ হৈছে। এই যোৱাবাৰ আমি তেনেকে ঘৰৰ কাম লগাবলৈ ললো মিস্ত্ৰী বৰষুণৰ কাৰণে হেৰি হ'ল এই পইচাকেইটা গোটাই লওঁহে যেনে তেনে কিবা এটা কৰি
অ', অ'। অ',।
খন বৈ ভাতত থাকিলে কতা
উ
অ
অ',।
তেনেকে খৰচ যায় মানে
উম।
কি কৈছা। অ', শুনিছোঁ।
হ'ব দিয়া, বোলো ম
অ', হ'ব দিয়া ৰাখা, ৰাখা অ', ওলোৱা। কি কৈছা।